হেল্ল'।
খবৰ কেনেকুৱা?
ভাল ভাল তোৰ ভাল? ভাল ভাল।
আৰু এনেই কিবা খালা নখালা কিবি খালা।
ন নাই নাই চাহ খাম ঘৰত গৈ।
অ।
নাই খাম উ ক'ত আছা? অ এইফালে আছো।
উম। উ মই তোমাৰ বিহ কৰিল আহিছো। ো ব্তমাৰ বিহয় গ আহিছিলো। বুজিছা। হেৰি শুনাচোন। কথাটা হ'ল নহয়।
কোৱাচোন। কি হ'ল?
কাইলৈ আমি ফুৰিব যাওঁ ক'ত বোলা মানে ধেৰ পলি আছে ন।
উম ক'ত যাবা?
ক'ত যাম মানে তোমাৰ এইটো মই ভবা নাই। মানে ইহঁতে গৈছে। কলিকতা যাওঁ হা। কছনে। সনে যে কলিকতা যে আম হ কলিকতা ব মানে। দূৰ জেগা ন ক দটো। বুজা। সেইকাৰানে জেগা চোৱাচোন অলপ মানে অলপ দূৰে ধৰা মই ভাবিছো তোমাৰ খোৱা চোৱা যাও নেকি
ব
বুজা গোৱা চ আ নেকি
উ উম হম উ কোন যাব এনে মানুহকেইটা
হা মানুহ আছে তোমাৰ
আমাৰ এনে মানুহ কেইটা
ম আমাৰ আমাৰ মানুহ বাৰটাম হব
উম এনে গোৱাৰ কৰিবা কি
ত কৰিম মান কি এনে ফুৰি আহোগৈ কিবা ফুৰি আহোগৈ
এতিয়া গৰম দিনত যাবলৈ ভাল হ'ব
অ ভাল ভাল তোমাৰ হস্পিতে আছে ন অলপ ওচৰত থ
উম
বুজিছা উ আৰু শুনাচোন মইলৈো হ হব নিদিবা তোমাললৈ যাম মানে তমাৰ যিহত যাম আৰু েই ন
উম উ নিজৰ গাই লৈ কিহত কিহত
নিজৰ কাৰণে ৰথত যাম ৰথত
উম
যাবা
পাৰি পি ওলোৱাা
গুঢ়াৰ ৰথ এখন
তাকেতো কি হয় কেতিয়ালৈ যাম কেতিয়া আমি
আমি যাম এইকেইদিনৰ কাইলৈ পৰ ভিিতৰত হম কাইলৈ-
উম।
উম যাবানে?
তাকে কাইলেটো আমাৰ কলেজো আছে?
অ ভাই কলেজতো আছে বাৰু দে কলেজ নাযাও কাইলে।
তাকেতো। আমাৰ ক্লাছমেট আছে নহয়
ক্লাছৰ কথা বাদ দিয় আহি ক্লাছ কৰি থাকিম লাহে লাহে। বুজিছা?
তাকেতো তুমি এমটো সলালা নে নাই
নাই মই খল নাই তোমাৰ হ'ব দুমাহৰ পিছত হব বলা।
হে তেনেকে হলে বহুত দেৰি হৈ যাব নহয় আমাৰ?
দেৰিতটো অলপ হব পতে কিন্তু- তুমি ক্লছ ন-
তাকেতো গৰম যি জুলাইত বন্ধই দিব।
উম বন্ধ বন্ধ। জোতা যেন দিয়া থবাকৈ-
উম উম এতিয়া এনেই এটা চাপ ফুল চাবলৈ পাৰি।
মু গৰীত তেল নাই?
তেলটো ভৰাব লাগিব আমি।
তেলটো খুৱাব লাগিব অ।
উম এইফালে কোনবাদিনে ভাৰ্গৰ আছে নেকি?
ভাগৱত অ শুনিছো দেই মই তোমালোকৰ ঘৰ পাল আছে নেকি?
তাকে আমাৰ উৎপল চাৰ হতৰ ঘৰৰ ফালে হ'ব চাগে।
অ আমাৰ উৎপল দা ন? এ
উম মানুহজন বহুত ভাল ন?
অ ভাল ভাল মানুহটো ভাল কিন্তু- মানচ
উম উম বহুত ধুনীয়া অংক বুজাই ন?
উম ভাল বুজাই ভাল।
আমাৰ মুমি নামৰ যে বাইদেউ বাইদেউ এজনীও যে আছিলে ইংলিছ- প ল ন
অঁ মুনমী বাইদেউ আমাৰ ইংৰাজী পাইছিলে ন বিজ্ঞান বাছিলে পা পাৰিজনী ভাল আছে কিন্তু দেই ভাল বুজাই অ কিন্তু মই উৎপল ছাৰ ছাৰ নাপ পালো আৰু দেই
হয় দেই
হয় নাই ভাই
তাকে আৰু এজন আছিলে যে সত্য ছাৰ সাধু কথা কয় সাধু কথা
অ সত্য ৰঞ্জন ছাৰ অ
উম
অ সত্যজন ছাৰ আমাৰ নিজৰে লাগে
নিজয় লাগে নেকি
নিজয়ে লাগে এই যে যাব পাৰিবা কল খাব পাৰিবা সিহ'লে কল ধেৰ আছে
এই কল নাখাওঁ নহয় চাহ খাব পাৰি
এই চাহ নাখাওঁ চাহ মই মানে আজিকালি এৰি দিছো ন
তাকে তো
মই মানে জিম জিম যাব বুলিছে জানা নে তুমি উ
আচ্ছা এনেই জিমত গৈ কৰা তোমাৰ লগত দিব্য নামৰ ল'ৰা এটা জিম লৈছিল ন
অ দিব্যন মলে জিম লৈছে অ
সি জিম যাই জানো
অ তাৰ মানে কি জানা তাৰ জিমা মাইনত তাৰ ইমান লাভ নাই
আচ্ছা কিয় তাৰ লাভ নাই
কি মানে মানে এই মানে ক'ব নোৱাৰে এইবিলাক কথা আৰু দিয়া
আত আচ্ছা আৰু ফ্ৰান নাম লৰা এটা যাহি ন
অ ফান ফান ফান অ ফ
উম সেই ল'ৰাটোৱে বোলেৰো' এখন লোৱা কথা কৈছিল।
অ' বোলেৰো। কিনিম বুলি কৈছিলে বাৰু। বাট তাৰ প্ৰব্লেম হৈছে কিবা সেইকাৰণে ল'ব পৰা নাই।
ভাত। চাহথ। এনে কি বুলেটটো লোৱাৰ কথা কৈছিলে, বুলেটখন কি হ'ল?
বুলেট নলয় বোলে সি জি টি খন ল'ব বোলে।
অ আচ্ছা। দিব্য নামৰ ল'ৰাটোৱে বোলে এন্ত খন কিনিব।
অ ছেকেণ্ড হেণ্ড ল'ম বুলি কৈছো অ। বাত ছেকেণ্ড হেণ্ড নহয়, ফৰ্থ হেণ্ড মান ল'ম বুলি কৈছে সি।
আচ্ছা। এনে তোমালোকক তোমালে ভূত-চোত ওলাইনে?
ভূত ভূত
কজ উম। এনেই তোমালোকৰ ফালে ভূত-চোত ওলাইনে?
ভূত?
হো?
হেল্ল'। ভূত নে?
গুটু। ভূতটো ওলাই নে নোলাই?
ওলাই ওলাই।
আচ্ছা। এনেকোৱা কেলে এনে বাৰু কেনেকুৱা দেখিবলৈ ভূতটো?
তেনেকুৱা কেনেকুৱা মানে তোমাক বুজাব নোৱাৰিম নহয়।
আচ্ছা আচ্ছা।
আমাক প্ৰেক্টিকেল কৰি দেখাব লাগিব।
উম এনেই ভূত
তুমি আছা ক'ত এতিয়া? তুমি আছা ক'ত এতিয়া? ক'ত? ক'ত আছা?
মই এনেই আছো তোমাৰ এইফালে, ৰাস্তা ফালে।
কথা এটা শুনাচোন।
কৈ যোৱাা কৈ যোৱা।
অ আমি আমি যে যোৱা কথা কৈছিলো যে এজাৰ ফুললে যে।
হম।
তুমি হেৰি কৰা- তেলটো, তেলটো মিলোৱা-
উম কি ভালটো চলিব এইখন?
তত নচলে তোমাৰ তুমি পাঁচশ মান টকা ভৰ ভৰাব চেষ্টা কৰা।
উম এছাঁ ফুল আমাৰ ঘৰৰ পৰা অকমান ওচৰত দে। বেছি নহয় পাঁশ টকা নালাগে পঞ্চাছ টকাত আমি আহিব পাৰিম।
পঞ্চাশ টকা ন, পঞ্চাশ টকা আমি উ- আহি নাপাম নেকি?
পাই যামি পাই যামি পাই যামি অ। বেছি দূৰ নহয়তো পঞ্চাছ টকা- তোমাৰ তাত তেনে - সুধি আছে।
মোৰ খান তোমাৰ জুং খান আছে
আচ্ছা তুমি এখন কেতিয়া কিনিছা?
মহান- বেছি দিন হোৱা নাই ওৱান মণ্ঠ।
উম আচ্ছা তোমালোক এনেই মামাৰ ঘৰ ক'ত?
আমাৰ আমাৰ ঘৰত প্ৰভতি আছে- মানে তোমাৰ একদম ডাঙৰ মামাৰ ঘৰ - পূৰ্বতিয়াত।
আচ্ছা।
আৰু তোমাৰ বৰ্তা ঘৰ তোমাৰ গুৱাহাটীত।
অ আচ্ছা।
বুজিছা।
তুমি নে স্কুল ক'ত পঢ়িছিলাও?
পৰিছিলো।
আৰ্টছ
মই আগলে তোমাৰ- অফিচাৰ বুলি ভাবিছোঁ আৰ্মি।
অফিচাৰ নেকি?
অ, বিচাৰ অ।
এই তুমি এন চি চি কৰিছিলা ন?
অ, কৰিছিলো অ। শুনি চা
উম উম তুমি এতিয়া দৰং কলেজত এন চি চি লোৱা কথা আ এনেকুৱা কি হ
ফাৰ্ষ্ট ইয়াৰ্ড ন? মই মানে এতিয়া ল'ব নোৱাৰিম ছেকেণ্ড ইয়াৰত ল'ম।
উম', ঠিকে আছে। তাকেতো, উম, তুমি মাজতে ভলীবল খেলিছিলা নহয়।
অ, খেলিছিলো ভলীবল। মই ভাল প্লেয়াৰ, মই ইণ্টাৰনেশ্যনেল খেলি আহিছো।
আকৌ তুমি দৌৰিছিলাও নহয় মাজতে কি হ'ল দৌৰটো?
তু মানে
আচ্ছা।
মানে তোমাৰ হেৰি আহিছে ন, ইণ্টাৰভিউছে দিব লাগিব যে।
অ', আচ্ছা আচ্ছা। তোমাৰ ইন্টাৰভিউ
উম, আছে অ, অ। বাকী তোমাৰ ভাল নহয়। মোক মাতে আৰু মাতে মাতে।
উম।
তোমাৰ ভাল নহয়। শুনা শুনা, তোমাৰ মাৰ দেউতাৰ ভাল।
ভাল ভাল
অ, আৰু ভাল।
সিফালে মোক মানে
মানে তোমাৰ সেইফালে আৰু। মামাৰ ঘৰ ফালে।
ইফালে নাই মোৰ। অ, মামাৰ ঘৰ ফালে ভালেই।
ভালে ন। উম, হ'ব দিয়া যোৱা উম।